হেল্ল'
হেল্ল'
হয়, হয়
অ', হয় নমস্কাৰ।
নমস্কাৰ।
অ', কি কৰি আছে আপুনি?
মই এনে গান গাই আছোঁ ৰবা তুমি?
হা কি ক'লে?
মই এনে গান চান গাই আছিলোঁ ৰ'বা কোৱা।
অ', গান গাই আছে আপুনি গান গাই ভাল পাই নেকি?
মই এনে গান চান গাই ভাল পাওঁ আৰু।
অ', অ', ভালে হয়। গান গাব লাগে মানে মনটো মানে ফ্ৰেচ হৈ যায়, সেইটোৱে
অ', অ', মনটো ভাল লাগি যায় একদম।
ত' আপুনি মানে কি কি? কি গান শুনি আছিলে হিন্দী গান নে এছামিজ গান শুনি আছিলে?
মই দুটাই হিন্দীও শুনো অসমীয়াও শুনি আছিলোঁ।
অ', হয়। অ', এ আপুনি এ কোনটো ছিংগাৰৰ গান ভাল পায় বেছি?
আপোনাৰ অসমততো ক'বা গেলি জুবিনৰে ভাল লাগে।
অ', হয়, জুবিন গাৰ্গৰে ভাল লাগে হয়, এইটো
হয়, আৰু ভাৰতৰ কবা গেলি হেৰি অৰিজিৎ সিঙৰ গানবিলাক ভাল লাগে।
অ', অৰিজিত সিং অ, হয়, অৰিজিত সিং টো নাম্বাৰ ওৱান হৈ আছে অৰিজিত সিং আৰু
অ', অ, নাম্বাৰ ওৱান হৈ আছে আহ তুমি এনে কি গান গিলা শুনি ভাল পোৱা?
মই এনে আপোনাৰ এইটো হিন্দী গান শুনো মই শুনো এইটো আপোনাৰ এই জুবিন নটিয়ালৰ গান।
জুবিন নটিয়ালৰ গান শুনা নেকি হাঁ, অ', অ', ই আহিছিল নেকি আহ গুৱাহাটী দিগিৰ?
অ', হয় গুৱাহাটীত মানে নাম শুনিছে নে জুবিন নটিয়ালৰ?
নামটো শুনা শুনা পাইছো ৰবা। অ', তোমাৰ? কিবা কিঠে চলি হে গানটো গাইছিল না?
হা কোনে?
কিঠে চালিহে টু কিবা এনেকুৱা এটা গান গাইছিল নেকি?
অ', নহয় এইটো নহয় লোত গেই গা গান শু শুনিছে নে?
নাই, নাই, নাই লোট গিয়াতো শুনা নাই আ,
আৰু এইটো আৰু এটা যি গান আছিল যি, হামনাৱা মেৰে
অ', অ', এইটো শুনছো এইটো শুনছো।
অ', সেই সেইটোৱে সেইটোৱে চিংগাৰ হয়, সেইটোৱে জুবিন নটিয়াল হয়, গানতো এনেকুৱা আছিলে এইটো হমনাবা মেৰে তোহে ত' মেৰি চাচ চলে বতা দে ম' কেছে জিও তুমি জনে কা আছিল ত
অ', অ, অ, এই গান
এইটো হু, হু, হু শুনিছা ন?
অ', এইটো শুনো শুনিছো শুনিছো। আজি কি দৈনন্দিন জৱনটো লৈচিলা নেকি তুমি বিষয়টো? অ' অ তাকে গান চান শুনি ভাল লাগে আৰু।
উম হয় ভাল লাগে, মই এনেই জুবিন গাৰ্গৰো গান শুনো। ভাল লা উম জুবিন নটিয়াল মানে এইটোও বেলেগ আৰু এইটো মানে নামটো অলপ একে শুনা যায়। কিন্তু এইটো জুবিন ন নটিয়াল হয়, আৰু আমাৰ অসমৰ এইটো জুবিন গাৰ্গ।
জুবিন গাৰ্গ হয়, হয়, হয়।
উম, হয়।
আৰু কোৱা দিনটোত কি কৰা তুমি কি কৰি থকা?
অ' মই দিনটোত মইটো এতিয়া মই যিহেতু মই এ ছাত্ৰ অৱস্থাত আছো। তো মানে পঢ়াৰ অৱস্থাতে আছো, এতিয়া কাম চামতটো নকৰো একো। দিনটো পঢ়িয়ে থাকো, আৰু ঘৰত তেনেকুৱা ঘৰতে থাকো মই দিনটো যিহেতু
অ' ময়ো ঘৰতে থকা যাই দিয়া আৰু।
অ' ঘৰতে থাক যায় আৰু, আৰু গৰমৰো বন্ধ দি ছে এতিয়া সেইকাৰণে ঘৰতে থাকো।
অ' গৰম বন্ধ দিছে হা এইকেইদিন।
হয়। সেইটো হয় আৰু আপুনি এনেই কি কৰে মানে?
মই এনে ছাত্ৰ মই বি এ পঢ়ি আছো। ৰ্ফাষ্ট চেম
অ' মইতো বি এ পঢ়ি আছো।
বি এ ৰ্ফাষ্ট চেম নেকি তুমিও?
অ, ফাৰ্ষ্ট চেম হয় মই।
অ' অ' তাকে কলেজত যাওঁ মোৰ ঘৰ নলবাৰীত। মই এই এতিয়া এই গুৱাহাটীত ভাড়াত আছো ৰ'বা।
অ' ঠিক আছে ভালে হৈছে। গুৱাহাটীত ভাড়া বেছি হৈছে, মানে আপুনি কি আপনিু এতিয়া ন নলবাৰীত যায় ন কলেজত?
নহয় নহয়, মই গুৱাহাটীত ভাড়া লৈ আছো ৰ'বা। তাতে মানে এপে এতে কলেজত পঢ়ো এল চি বি কলেজখনত। বি এ ৰ্ফাষ্ট চেম।
উম হয় ময়ো বি এ ৰ্ফাষ্ট চেম, আপুনি এইটো মেজৰ চাবেক্ট কি লৈছে?
মই অসমীয়া লৈছো হা।
অ' অসমীয়া লৈছে ভালেই, মই ইংলিছ লৈছো।
ইংলিছ ইংলিছতো বৰ টান দেখোন হা?
ইংলিছতো টান কিন্তু উপায় নাই, ইংলিছ মানে ল'লোৱে আৰু। ভাল চাব্জেক্ট বুলি। কাৰণ এতিয়া যুগতটো মানে এতিয়া ইংলিছৰে এতিয়া মানে সেনেকুৱাই আৰু।
অ' আজিকালি যুগতটো বৰ ইংলিছ চিংলিছ লগা হৈ গৈছে আজিকালি।
অ' সেইটোৱে।
তাকে কলেজ চলেজত যাওঁ, এতিয়াতো গৰম বন্ধহে চলি আছে।
অ' গৰম বান্ধ দিছে আৰু। এইটো এক আগষ্ট পৰা মানে কে ক্লাছ হ'ব।
অ' এই নাজনো আৰু, এক তাৰিখে হয় নেকি নে চাৰি তাৰিখে হয় বা?
অ' এক তাৰিখে হ'ব এক আগষ্টৰ পৰা হ'ব মানে চব কলেজতে হ'ব। মানে বি এ যোনে যোনে যোনে এইবাৰ মানে ৰ্ফাষ্ট চেম হয় মানে চবৰে হ'ব। একগষ্টৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব।
অ', এইবাৰ এক তাৰিখৰ পৰা হব নেকি?
অ', এক তাৰিখৰ পৰা
আৰু কোৱা বাকী তাকে অসমীয়াত ললো কিবা হয় এতিয়া
অসমীয়াত লৈছে ভালেই হৈছে আপুনি অসমীয়া ভাল পায় অসমীয়া লৈছে মইতো ইংলিছ ভাল পাই সেইকাৰে ইংলিছে লিছো মই
অ', অ', ঠিকে আছে দিয়া হেৰি এটা কথা হ'ল নহ কি বুলি কয় আৰু কি কি চাবজেক্ট লৈছ আহা তুমি
মই এইটো ইংলিছ মেছ লৈছো আৰু মাইনৰ মই প পলিটিকেল চাই লৈছো
পলটিকেল ছাইন্চে লৈছ নেকি
অ', পলিটিকেল চাইেনছ ক
অ', অ', আৰু ইডুকেশ্যন ফান লৈছা নেকি মই এবাৰ ইডুকেশ্যন ফানো লৈছো অ'
এডুকেশ্যন এডুকেশ্যনো ভালেই
ইয়ে হেৰি আৰু পলিটিকেল চাইন্স খান লৈছো এডুকেশচন আৰু পৰিৱেশ খান আছে নেকি পৰিৱেশক্ষান আছে না তোমাৰ
অ', পৰিৱেশ কচ হয় এইটো চবৰে থাকে সটো মানে এইটো কলেজত যোৱাৰ পিছত মানে কিবা এ এ এ চি ই ভি এছে এ মানে সেইবিলাক আৰু মানে বহুত বহুত ছাবজেক্ট থাকে মানে সেইবিলাক মই চুজ কৰিব দিব মানে মোৰ মানে দিয়া নাই এতিয়া লৈ মানে কলেজত যাই কেনে মানে এইবিলাক ল'ব লাগিব চাবজেক্ট
অ', সেইগিলাও আছে নেকি মই সেইগিলা নাজানো কিন্তু আকৌ
অ', আছে মানে আপুনি এতিয়া মানে এডমিশন লগালেহে ফাৰ্ষ চেমাৰ কি আপুনি কলেজত গেলে মানে আৰু চাবজেক্ট থাকিব। এইবিলাক চাবজেক্ট মানে পিছ আপোনাৰ মানে লব লাগিব চজ কৰিব লাগিব যিকোনো চাবেক থাকে।
অ', সেনা নেকি মানে অ', অ'
এইটো আপোনাৰ এইটো ই অগা থাকে তাৰপিছত
সেমখাও আছে
অ', হা কি ক'লে
সেমখাও আছে নেকি য়োগা চোগা
অ', অ', চব আছে ইনভাৰৰনমেন্টেল এডুকেশ্যনো আছে পৰিৱেশৰ ওপৰত কেনে আছে পিছলৈ মানে এইটো মানে আপোনাৰো হ'ব পিছলৈ এতিয়া বৰ্তমান আপোনাৰ টো মেজৰ চাবজেক্ট আৰু মাইন চাবজেক্ট দুটা চাবজেক্ট থাকিব কিন্তু পিছলে হ'ব এইটো
অ', অ' তাকে তাকে যাবা লাগবো আৰু হেৰি আজিকালি চাৰি বছৰ কৰিলে আগতে তিনি বছৰো আছিল
উম হয় সটো হয়
এটা তিন বছৰ কৰি মই উলাই আহিবা পাৰিম না
অ', পাৰিব তিনি বছৰ কৰি কেনে ওলাই আহিব পাৰিব আপুনি আপুনিটো তিতি তিনি বছৰ গলে এইটো ডিগ্ৰী বুলি অখন ডিগ্ৰী পাৰিব শিক্ষা অকল বি এ পাছ কৰি কিনে আৰু যদি চাৰি বছৰ কৰ্চ কৰে এইটো মানে ভাল হ'ব বেছি।
অ', অ', এ নাই ইমান নকৰো তিন বছৰে কৰি কিবাকে ওলাই আহিম আৰু
অ', পাৰিব তিনি বছৰ কৰিলে পাৰিব।
অ', অ', অ'
কিয় আপুনি তাৰত চাৰি বছৰ ক কৰিব পাৰে তো মানে পুৰা কমপ্লিট কৰিলেই হবি ভাল হয় মানে এক বছৰ আৰু মানে কিয় আৰু মানে জাতি খুজা
এ নাই ইমান ক'ত ক'ত থাকিবা প টকা পইচা লগা আছে
উম এইটোওতো হয় টকা পইচা লাগে। নি এই এডমিশনটো এই বাৰত ফ্ৰী দিছে ন
অ', এবাৰবাৰ ফ্ৰী হৈছে ফ্ৰীছো তোমাৰ ফ্ৰী হৈছে না
অ মোৰৰাক ফ্ৰীছেদিছ
অ', অ', কিবা গছপুলি এডাল ৰুবা দিছে তহন এ তাতে মইতো গাছ পুলি ৰ ৰুৱে বাৰু তাকে ফটো উঠাই দিছো। তোমাৰ কিবা এনকা হৈছে না
অ', অ', হয় সেনেকুৱা হৈছে কিন্তু গছ গছ পুলি মানে মোৰ মানে আমাৰ সেনেকুৱা লোৱা নাই আমাৰ মানে এইটো ৰেচন কাৰ্ড দি কেনে মানে ফ্ৰী এডমিশন হৈ গছে
অ', অ', ৰেচন কাৰ্ড দি হৈ যায় না
অ', ৰাচন কাৰ্ড যায় ৰা কাৰ ৰাচন কাৰ্ড ন ইনকাম চাৰটিফিকেট দিলে হৈ যায়।
অ', ইনকাম চাৰটিফিকেট খানিলে হৈ যায় নেকি
অ', হৈ যায় মানে মানে ৰেচন কাৰ্ড হলে মানে বেছি ভাল হয়
অ', সেইখন বনা বৰ ভেজাল হা কত কাছাৰী আমাৰ সাজাই থাকিবা লাগে।
উম হয় বনাও ভেজাল বহুত মই আপোনাৰ এই ৰেচন কাৰ্ড দিয়ে মানে ফ্ৰী এডমিশন হা কি কলে
আমাৰো মায় তাকে বি পি এল কাৰ্ডখনে দিছিল নেকি মই মানে নাজানো মানে এডমিশননা মায়ো গৈছিল মানে লগত অ', অ', তাকে অ', অ', ইতিয়া কি কৰা তুমি?
এতিয়া মই এতিয়া মই একো নকৰো এনেই আছো ঘৰত।
অ', আজি গুৱাহাটত বৈৰাণ দিছিল ৰ বা তোা দে দিছিল নাই আজি
অ', বৰষুণ দিছে বৰষুণ আহি আছে লাহ লাহে লাহে
অ', অ', ঠিকে আছে তাকে এতিয়া সে এতিয়া অ', অ', এতিয়া জীৱন লাকে আমাৰ বিষয়টোতো কিবা দৈনন্দিন জীৱন আছিল না এতিয়া মানে সেই চাহ খাও ৰ'বা তুমি কি খাও এতিয়া
এতিয়া মই ভাত খালো এতিয়া।
অ', ভাতটো খালাই নেকি আ সোনকালতে
অ',
অহ অহ। ঠিকে আছে তা এতিয়া এতিয়া চাহ একাপ খাওঁ ৰ'বা ভাল।
অ' হয় হয়। চাহটো চাহটো খাও মানে চাহ টো অলপ উম দেৰিকে খাওঁ। মানে তোমাৰ এইটো ছয়টা সাতটা বজাত তেতিয়া, আকৌ পঢ়া টাইমত চাহ খাও মানে আমনি নালাগে।
অ', অ', চাহ একাপ খালে ভাল লাগি যায় আৰু।
অ', ভাল লাগি যায় মানে, মনটোও মানে ভাল লাগি যায়। টো-টোপনি আহিলেও মানে চাহ একাপ খালে টোপনি গুচি যায়।
অ', টোপনি ও ভাঙে, টোপনি ও ভাঙে। তাকেইটো।
উম হয়। টোপনিটো ভাঙে।
অ', অ', অ',
মানে আপুনি কি কি কি চাহ ভাল পায়? এনে গাখীৰ চাহ ভাল পায় নে ৰঙা চাহ ভাল পায়?
মই গাখীৰ দিয়া চাহেই খাও দিয়া।
অ', গাখীৰ দিয়া চাহ। অ', মইও ভাল পাওঁ গাখীৰ দিয়া চাহ।
অ', অ', দিয়া হেৰি সময়টো হোৱা হেন পাইছো হা?
অ', সময়তো হোৱা হেন পাইছো দিয়ক। ঠিক আছে দিয়ক, আপোনাৰ লগত কথা কৈ ভাল লাগিল।
অ', অ', ভাল লাগিছে ভাল লাগিছে। মই ফোন কৰিম তোমাক আকৌ।
উম ঠিক আছে।
দিয়া।